হেল্ল'
অ শুনি আছো
অ শনা পাইছিলোঁ কি কি কৰি আছ ।
মই এতিয়া ভাতকেইটা বনালৈ থৈ আহিছোঁ
আপোনা হ'লেই মই বনোৱাই নাই
অ মই গম পাই আছোঁ তই নটা মান পিছত অনাবি গৈ বুলি অ
অ অ নাম গাই চেয়ল খাম চাই আছে তো
কি হয় মবাইলত নাই তিভিত তিভি
মই মোবাইলত খেল নাচাওঁ মাত ভিতৰত চাওঁ
টিভিতে ভাল লাগে চাই আহ টিভিতে ভাল লাগে চাই চিনিখনুন বি নামটো নামটো কি
নামটো এয়া এখন চালো ৰামধেনু এখন অহিৰ বৈ বৈভৱী তাৰ পাছত এতিয়া আকৌ ভাড়া ঘৰ দিয়ে হে
ভাড়াঘৰখন চাই বৰ ভাল লাগে ন অ বেহাবাৰীখন চাই ভাল লাগে
অ বেহাবাৰী খন দিছে
মই সেইখন চাই ভাল পাওঁ চাওঁ মাজে মাজে
অ অ অ হে তুমি কা চিয়েল য়েল চাই সময়খিনি যায় আৱ আকৌ ভাত বনাওঁ খাঁৱ অ গধূলি সময়খিনি
অ সেইখিনি সময়ত টাইম নেযায় লাগে যে হয়
উম অলমান খোজকাঢ়ী লৈ পেলাই চাহ তাহ খাই পেলাই সেয়া টি ভি চাওঁ আৱ তাৰ পিছত ভাত বনাব হয় ভাত বনাওঁ খাওঁ শুঁ মানুহ সোপা দিন বিলাক এনে কেই গৈ আছে ন
সঁচাকে দিন ৰাতি কেনেকে যে গৈ আছে একেখিনি কামকে কৰি খাই আকৌ ৰাতিপোৱা হ'ব অ
বি আক বনাবি খাবি আ অ দিনটো যাবা তেনেকে ইফালে সিফাল কৰোঁতে
অ সেইটোয়ে তোন দিন বিলাক সঁচাকে ৰাতি হয় আকৌ তেনেকে বয়সতো গৈ আছে দিন -
বয়সো গৈ আছে দিনকিটাও গৈ আছে মই চব গৈ আছে ন
চব গৈ আছে। কি কৰিবি আৱ এইবিলাক কি যে নিয়ম।
উম দিনে দিনে বাঢ়ি গৈ আছে আমা সৰু পোৱালি সোপা ডাঙৰ হয়। বেয়া আছে ন।
অ এতিয়া কিমান সৰু পোৱালি ডাঙৰ আ হৈছে নহয়
উ চিনিয়ে নাপাও আমাৰ গা স লৰা ছোৱালী বিলাক মই চিনিয়ে নাপাওঁ। পাওঁ।
ময়ো নাপাও আকৌ কিমান সৰু ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল এতিয়া।
উম তাকে আগৰ বয়সীয়াল মানুহ সোপা নাইকিয়া হ'ল।
অ আমাৰ আমাৰ আমাক চিনি পোৱা সোপা নাইকিয়া
নাইকিয়া হ'লদ উম খনে নোপোৱা পাছে।
আছে সেইকাৰণে ভাল নালাগে নহয় আজিকালি গৈ গ
উম গা গৰ পেলাই‌ ঘৰত গৈ। ভালে নালাগা হ'ল।
ভালে নালাগা হ'ল মই গলে মোৰ ভালে নোপোৱা হ'ল নতুন বোৱাৰী অ সিহঁতৰ ল'ৰা ছোৱালী সোপা ডাঙৰ হ'ল এচামে নহয় দুচাম তিনিচাম এতিয়া ডাঙৰ হৈ গলোঁ কত চিনি পাব আৰু
কিছুমানে টো ছোৱালীয়ে আনিলে
ছোৱালী আনিলে সিহঁত বোলো ডাঙৰ হ'ল
বাপু বিলাক ভাইটি বিলাক ছোৱালি আনিলে ল'ৰা ছোৱালী ডাঙৰ হ'ল উম
আমাৰ লগৰ সোপা বিয়া গ'ল এতিয়া আৰু নায়ে মানে চিনাকি
নাই উম তই লগৰ কাকো নোপোৱাই হলো তই মেলাই চেলাই গলে পাও আৰু দুজনী এজনী লগ আৰু কাৰোবাৰ বিয়া চয়া হলে য়াও তেতিয়া গলে এজনী দুজনি লক পাওঁ নাপাওঁয়ে
নাপাওঁ এনে
উম উম আগ পোৱা মিলা লগক পালে ভাল লাগে ন উ তাকে এই বিয়া এখন হৈছিলে, আমাৰ এ গাঁৱতে ভন্টি এজনি ছোৱালী জনী বিয়া হৈছে ছিলে। তাৰপিছত তাত যাওঁতে আগৰতে পঢ়া লগৰ ছোৱালী দু জনী লগ পাইছো। পাই গলে ভালো লাগিছে, কথা বজা পাতি। নোপোৱা নোপৰি হৈ গৈছিলে তাৰ পিছত খুদুনবাই-খুদুনবাই ওলাই গলগৈ।
অহ, অহ, গহ থক নেদেখি-নেদেখি। অহ, সলনি হৈ গল যে গহ বিলাক হয় নে ন উ
ফাইপৰ টেইন লগে পঢ়িলো ন, একেলগে? তহঁতেও ইদাক চিনি নোপোৱা নুপুৱি হল।
চ আচোন লগ নাপাওঁতে নাপ পাওঁতে মানুহ চিনাকি হেয়াই যায়।
অহ, চিনাকি হেৰাই গ'ল। আকৌ সিদিনাখন সেয়া মেলা পৰা আহি তহঁত তাৰ পা আহি থাকোঁতে, তহঁতক পা
অহ।
ততে পেহী এজনী মানে বিয়া দিছে। তাই জীয়েক এজনী মোৰ লগত বান্ধৱী আছিলে, সৰুতে আমি একেলগে পঢ়োঁ আৰু। তাই মোমায়েকৰ ঘৰত আছিলে। তাৰ পিছত অহ থাকোঁতে তাই দেখা পাল না তাইয়ো চিনি পুৱনাই, মইও চিনি পোৱা নাই।
অহ।
পিছত কথা-কথা ওলাই গল, অঁহ তই অমোক নহয় নে? কৈছে অহ। কৈছে অহ মই কথা সুধি থাকো। ঘৰ এয়া লয় মাহঁতৰ ঘৰত আহিলে সুধো । কচ আহ নে নাহে । এদিনো লগ পোৱা নাই তাৰ পাছত লগ পাই গমতে
অ হয় দে সচাকে
মোৰ মনতে ভাবি থাকুং হয়ান ভাই কেনেকোৱা হৈছ কৈছে অ অ ত উম উম অ আগতে এফালপাম মই আমাৰ ঘৰ লাষ্টৰ নহয় জানো আমাৰুহৰ পাক বই ওলাম । তাৰ পিছত তাই ওলাব আৰু এইজনি এই জইনটি বুলি কয় তাই ওলাই এনেকে ওলাই ওলাই আহ শলপাংগড
এয়া খগেশৰ ঘৰ যে ন তাই তো হঁতৰ লগৰ আছিলে তাই
আহ মোকে এবছৰ হও আৰু এটা ব্যস্ত উম একে লগে যাও আৰু অ আকৌ সিহতে ডাঙ মীনা হঁত
অ
এয়া গোটেই হোপা একেলম মই যাও ডাঙৰ কেইজনে আমাক পাতা ন এইয়া
ডাঙৰ সোপায় ন আগৰ দিনত পাত্তাই আনি নিদিয়ে উম হম
হা গৈ পেলাই স্কুল পাম দে, আকৌ আহোতে আহি থাকিম, আহি থাকিম এজনী এজনী সোমাব সেয়া কৰি কৰি বাটতে ব বাটতে বহি লম, বহি পেলাই সেয়াই কৰিম ।
তাত পাওঁ গৈ মই বোলো অ
অঁহ নিয়মতটো বেয়া নাছিলে সেৱাৰা কৰা নিয়মটো নিয়মটো ভালে আছিলে সেৱা কৰাটো আজিকালি বুঢ়ী মানুহ বুঢ়ী মানুহ বিলাকে তেনেকে কয় যে আজিকালি হয় বোৱা মানুহ বিলাকে আমাক এই পিনে কয় আকৌ এই আমাৰ গৰু মাৰি পিনে সেৱা কৰি কৰি এনেকে যাওক দে আই মাতি এনো কি বা হেৰি কিবা এটা নাম লৈ ক্ৰয় কৰি পেলাই এনেকে হেৰি কৰে আগ আগুৱাই যায় যদি যায়গৈ আৰু
হেনাখন হে খুৱা ভাবি হাঁহিয়ে উঠিছে আকৌ মনতো পৰিছে, আগৰ দিনৰ কথা ন, সৰুদিনৰ কথা ভাল লাগে উম এতিয়াহে এতিয়াহে জংজালত পৰি লোৱা আৰুা
তেতিয়া চব পায়ো মানে কিবা ফূৰ্তি নোহোৱা নিচিনা
এতিয়া ল'ৰা ছোৱালী তেনেকুৱা নহয় নহয়, এতিয়া মাক হঁতে আনে গৈ স্কুলৰ পৰাও
অঁ মাক হঁতে আনেগৈ ল'ৰা ছোৱালী কেইটা, আহ সিহতৰ কথা পতাও নহয় বাটত উম আমি, আহ তো খোজকাাঢ়ি কাঢ়ি ইমান দূৰ যাও আহ আহো আমি
কাষতে কিতাপ
কিতাপ চ চেণ্ডেল পোন্ধা নিয়মে নাই হে ভাই স্কুলত যাওঁগৈ এতিয়া কেনেকুৱা লাগে অ কিতাপ চিলেট খন লম হাততে লওঁ এ বে বেগ এটা এটাওঁ নাই হাততে কিতাপ খিন লৈ যাও গৈ কাষতে চবে কাষলতি চেপত কিতাপ খিনি লমা সেই ভাই স্কুল পামগৈ চেন্দেল এযোৰ নিপিন্ধো আগতে এতিয়া চেন্দেল নিপিন্ধিলে খোজ কাঢ়ি কাঢ়ি বৰ অসুবিধা টোওঁ কৰবাত যাব। তেতিয়া চেন্দেল এযোৰ নিপিন্ধকে ইমান দূৰ দূৰ বাট যাওঁ।
চেন্দেল পিন্ধি গ'লে আকৌ ভয় হে লাগে। মাছজনীয়ে মাৰিব আকৌ ।
অ', আমাৰ তেনেকুৱা সেয়া চেন্দেলযোৰ পিন্ধিবও ভয় লাগে। চেক লৈ যাবওঁ। অ লাজ লাগে থাকিলেও পলিথিন এটা কেতিয়াবা লৈ যাব। কোনোদিনত
আহ পলিথিনত ভৰাই লৈ যাম।
বৰষুণ দিলে হাহ পলিথিনত ভৰাম তাৰপা ছাতি তাতি নাই কচুপাত এটাকে কাটি লৈ লৈ আনি একে স্কুল পাওঁ গৈ ডাঙৰ অ', ব কচু পাত এটা কাটি লম আৰু তাৰ সেনেকে স্কুল আগতে সেইটো পেলাই দিম আৰু এনেকে গৈছো
হ দে আগৰ দিন কেনেকে গল ন এতিয়া ল'ৰা ছোৱালী জোতা মজা উ'ম জোতা মুজা ইউনিফৰ্মৰ বেগ
সব এইবোৰ লাগিব।
চব লাগিব আকৌ আমি চাদৰ মেখেলাও পিন্ধি গৈছো এইট নাইনত লেদাই ভেদাই চাদৰ মেখেলা কেইযোৰ প এতিয়া আজিন চাদৰ মেখেলা উঠাইে দিলে হবা।
ল চুবিধা আ দিল যে।
এতিয়া এনিফৰ্ম অ চাদৰ মেখেলা পিন্ধি পিন্ধি। প্ৰমি্।
উকাৰণে এতিয়া দূৰতে চাল ম লি ইমান নাজো। নাই ন চন্েহা।
হা এতিয়া নাজানে হে ল'ৰা ছোৱালী বিলাকে সৰু পৰাই পিন্ধিলো আমি আৰু সেয়া পিন্ধি কৰি থাকোতেও। ভাল লাগে আকৌ দি দি ধুনীয়াকে পিন্ধো স্কুলত চাদা মেখেলা জোৰ পিন্ধি। যাওঁ।
অ ভ
ভাল লাগে আকৌ। মা চ দিওঁ চাধ।
অ এতিয়া নাই এতিয়া। পভাম দেই হ'ব দে ন। অ অ আমই ভাত বনা গ।
হয়।